হেল্ল'
অ শুনি পাইছা
অ আলু কোৱা
কি কৰি আছা?
এনেই মোবাইল টিপি আছো।
অ খালা নে কিবা?
অ খালো ভাত খালো
উ কি?
বুটৰ তৰকাৰী। আৰু সেইটো কি কয় পটল ভাজা?
উম
আৰু ভেণ্ন্দি কি কয় বা সেইটো
অ অ ভিন্দী ভিন্দিয়ে ক আৰু কি কব।
অ সেইটো দি খালো।
অ মই এয়া কাম কৰি আছো।
অ কামত আহিছা?
অহ অফিছতে আছ? ভাবিলোঁ তোমাৰ লগত লগত কথা পাতো
অহ আজি অলপ বাজাৰ গৈ।
অ কি আনিলা বাজাৰৰ পৰা?
ভাবিছিলো ড্ৰেছ আনিম বুলি তাৰ বজাৰ গলো ভাবিছো দে চাৰট য়ে জোতা আনিম বজাৰ গলো একো ভাল লগা নাই। তাৰ পিছত তাৰ পৰা বিশাল গলো বিশাল যাই কেনে ভাবিছো ড্ৰেছ আনিম তাৰপিছত তাত যাই আহ থালি বাটি প্লেট এইবোৰ লৈ আহিছোঁ।
অ বা তুমি এই বিলাকো আনা।
অ দুটা প্লেট আনিছো আৰু এটা মই আৰু মই এটা ফ্ৰেণ্ডৰ লগত গৈছো।
জানো
তাইয় লৈছে তাইে এটা কাপ লৈছে মইও এটা কাপ তাৰপিছত এটা টি শাৰ্ট লৈছো
অঁ তাৰপিছত টি চাৰ্ট টি চাৰ্ট লৈচা
অঁ আজি কলেজৰ লিষ্টটো আনিব যাম
আঁহ
বনপতি না এ দেৰি আছে আগষ্টৰ পৰাহে
অঁ এইটো
মোৰ লগত কোনোওঁ নাই মই অকলেই যাম
কিয়
চন্দনে হাতে চান্স পোৱা নাই। নামেই আহা নাই। তাৰ তাৰপিছত সংগীতা হত তো বেলেগৰ, মানে চাঞ্চ নাপায় ন, তাত এতিয়া আমি অহা নাই এতিয়া চ সিহঁতৰ নাম অহা নাই, ফাষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট ইয়াতে স্পট এডমিশন কৰিব।
অঁ'
এই ৰুনু এটা ছোৱালী আছিলে ন,
কোনে
ৰুনু ৰুনু বুলি টা আছিল যে, সে দৰংগত যাব চাগে। তাৰ নাম আহিছিলে, কিন্তু কাষ্টৰ কাৰণে হোৱা নাই, এতিয়া স্পটত যাব। তাৰ ফ্ৰেণ্ডবোৰ কোন তাৰ বেষ্ট ফ্ৰেণ্ড বোৰ আছে যে- সিহঁতে তেজপুৰৰে, বেংগলী মিডিয়াম লৈ পঢি পঢ়ি আছে।
অঁ' আচ্ছা
কোৱা? তোমাৰ কি খবৰ চলি আছে। যেতিয়া
মোৰ চলি আছে আৰু যেনে তেনে। কাম, তাৰপিছত- এইবিলাকেই লৈ আকৌ
অ' মই যে কাপটো আনিছো ন, পুৰা কাছৰ
অ'
কিমান লিছু? পচন ওৱান হণ্ড্ৰেড। বেছি ললে, এটা কাপ
অ'
আৰু এটা প্লেট আনিছো সেইটো ফৰ্টি ফৰ্টি লৈছে, আৰু ডাঙৰ টোচ ছিক্সটি লৈছে। প্লেট বোৰ ঠিক আছে বাট কাপটো বেছি ল'লে।
অ
এটা কাপ ওৱান হাণ্ড্ৰেড
ভালেতো
এ বেছি লৈছে
বেছি লৈছে ন বিশালত কিমান দান?
আ এইটো ই কাৰণে যে কি যে কয় ক'ল্ড ড্ৰিংক খাবলৈ হ'লে যে
অ অ তেনেহ'লে ঠিকেই অ
টো
তেনেহলে ঠিক
মইতো গৈছিলো ড্ৰেচ জানিবলে মই এইবোৰ লৈ আহি ফুৰিছো মানে মই এটাক খাই কেনে মানে ফটো চটো তোলো নাই সেইকাৰণে আনিছো। যৌ দেখিবলৈ ধুনীয়া লাগে কোৱা ইমান ড্ৰেচৰ ড্ৰেচ টোৰ ইমান দাম ন ট্ৰেক পেণ্টবোৰ ফ'ৰ হাণ্ড্ৰেড ফ'ৰ হাণ্ড্ৰেড ফ'ৰ হাণ্ড্ৰেড ফিফটি এনেকা কৰি এনেক- বেছি দাম বা পাৰি মই ভাবিছো মোৰ ভাস্তি মোৰ ভাস্তিৰ কাৰণে। টপ আনিম। এ এটা ফক। চাইছোঁ। কিমান? থ্ৰী ফিফটি কলে।
অ।
মা চিম্পুলে একো নাই সেই চিম্পুল পুৰা ডিজাইন।
অ।
আৰু সৰুও হ'ব তাই কাৰণে অনা নাই। পিছতোত বিচালে এবাৰ নুঘূৰাই না পিছত।
অহ!
তুমি কি খালা? ভাত খালা নে?
মই চিলা খালো চিলা।
আহ?
চিলা, চিল্লা মানে হ'ল ইয়া অতচ আছে ন।
অ অ।
অতচৰ চিলা বনাই কিনে। টেষ্টি লাগে, মানে টিফিন আনিছিলো। কি? ইমান এতিয়া গৰম চিজনত। কিবা ধৰা চৰা খাব ইচ্ছা নকৰ ন। হাল্কা ফুল্কা থাকিলেই ভাল। সেইয়া হলকা। আছোঁ তা পিছত সেইয়া। ফ্ৰুতচ কেইটা আনিছিলো।
অ এ তুমি যে সেইদিন কৈছিলা, তোমাৰ কুকুৰটো বেলেগ। মাৰ বি কাৰণে এৰা নাই। আম লক কুকুৰটোক এৰি দিছিলো না।। তাপাছত। কি হ'ল? তাক যে ডাঙৰ কুকুৰে। ঠিকছে মাৰিলে, অ। পুৰা হাতটো যে এনকা। টা ফুলি গুচি তাক হস্পিতেল দেখালো, ঠিক হোৱা নাই তেওঁলোকে মানে অলপ খালি আৰাম পাইছে। জ্বৰ উঠি গৈছিলে তাইতো সুৰো ন',
অ, এটা কাম, এটা কাম কৰিব, পাৰা তুমি হল হে পাৰবা ভাইৰাছৰ যে ইনজেকচন টো দি দিব পাৰা কাৰণ পাৰবা ভাইৰাছ লাগি যাব পাৰে বুজিলা নে?
অ', মাক কব লাগিব।
বহুত, পইচা যাব এইটো কাৰণে ভাল তুমি, পাৰবা ভাইৰাছৰ ইন্জেকচন এটা লৈ -লৈ লোৱা তাক, দি - দিয়া
অ', সেইটো কিমান হয়।
আহ ', এইটো সাতশ টকা হ'ব।
সাতশ টকা?
অ', ইমান যদি মানে মেডিচিন কেইটা খুৱাব বিচৰা নাই তেনেহলে এটা সাতশ টকা দি, তুমি হ'ল এইয়া পাৰবা ভাইৰাছ, ইঞ্জেকচনটো দি দিয়া, তাৰহ'ল ভাইৰাছটো নালাগে। অ', মই দি দিছোঁ। কাৰণ এইটোৰ কাৰণে ৰিক্স লোৱা নাযায় ন',
অ ', তোমাৰ কুকুৰটো কেমাহ হ'ল?
মোৰ এই ন -মাহ, নমাহ হ'ল। ন মাহ হোৱা নাই ৰবা মই আনিছো নৱেম্বৰত। ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, এই জুন আঠ মাহ হ'ল তাৰ।
অহ ', এই কম হৈছে চাগে চাইচোতো কুকুৰটো।
অহ ', ন- মাহ কিন্তু, অ', এইটোৱে ন- মাহ
আমাৰ- আমাৰ ঘৰত আজি জাৰ্মান -চেবাৰ থাকিলে হয়, মোৰ সৰু দাদা আছে ন, '
উম, '
তাই তাইক তাক মানে দুটা দিছিলে জাৰ্মান চেপাৰ। তাৰ ফ্ৰেনদে তাই, দাদাই এটা ৰাখিছে এটা মোক দিব বুলি কলে। কন্তু মোৰ ডাঙৰ দাদাই চিধা মানা,
তাৰ পিছত এইটো কি কৰিলা, এইটো কি কৰিলে? এইটো কি কৰিলে?
পালিলো হয়।
নাই এইটো কি কৰিলে কুকুৰটোক?
ৰাখি দিছে।
কাক দাদাৰ তাক, দাদাৰ তাক অ ', দাদাই দুটা, পালিব।
ন', এটা তাক ফ্ৰেণ্ডক দিলে।
আগত ক'ব লাগিছিলে দিব যদি, মই ল'লো হয়।
এটা নিজে ৰাখি দিলে, এটা ফ্ৰেণ্ডক দি দিলে। ছোৱালীটো ৰাখিলে, মানে সিহঁতৰ দুটা মানে, এ ফ্ৰেণ্ডৰ ঘৰ, দাদাৰ ঘৰৰ লগতে হয়। দুটাই ৰাখিলে মানে, তাৰ পিছত মানে এইটো বা ওলাব ন। এইটো বেছি বস্ চাগে। জামাচেবকক পিয়ৰটো হয়, থাৰ্টি ফাইভ থাউজেণ্ড তো হয়য়ে।
অ বহুত, অ বহুত পইচা।
এই কাৰণেতো দাদা মানে কি কৰিছে, এটা ফ্ৰেণ্ডক দিলে, এটা নিজে ৰাখিলে, এইটো ব্ৰডিং কৰি কিনে তাৰপিছত তাৰ বাচ্ছা চচ্ছা বিক্ৰী কৰিব আৰু।
অ'হ।
এইকাৰণে ছোৱালীটো ৰাখিছে দাদাই। জালক আছে। এনে বহুত ভাল মানে, বহুত যত্ন কৰে। তাত। এই ইয়াতে আৰু কষ্ট পালে হয়, ডাবুল। কটত ন। তাতেতো ঠাণ্ডা, ইয়াত ইমান গৰম।
অ, তাহতকো এই কিয়?
মানে খুলি কেনে ৰাখিব নোৱাৰো যে, বান্ধি কেনে ৰাখিব লাগিব। আৰু এইবোৰ কু, কুকুৰ ত খুলি কেনে ৰাখিব লাগে ন?
উম!
এই কাৰণে ৰাখা নাই।
এই এইটো বান্ধি ৰাখিব লাগে।
কোনটো জাৰ্মান ছেফাৰ্ড?
উম।
ন খুলি ৰাখিব লাগে।
খুলি ৰাখিব লাগে নেকি?
অ অ বান্ধি ৰাখিলে বেমাৰ পৰি মৰি যাব, খুলি ৰাখিব লাগে। পুৰা মানে খুলি থাকিলেতে ভাল হ'ব।
অঁ!
জাৰ্মান চেফাৰ্ড বান্ধি ৰাখিলে মৰি যায়।
উম আমাৰ আমাৰ এটা আমাৰ পেহীৰ এটা আছিলে আমাৰ ঘৰত আছিলছিলে এটা তাৰ নাম ৰাণী আছিল। তাই যে ইমান টকা কামাইছে এইয়া কম্পিটিশন হয় ন কম্পিটিশনত ভাগ লৈছিল। এটা ডাঙৰ উম তাৰ পিছত কিমান লাখ টকাওঁ পাইছে মোৰ দাদা উম ছোৱালী আছিলা। ছোৱালীওঁ আছিলে ছোৱালী আছিলে
অঁ মোৰ দাদা ছোৱালীটোও ৰাখিছে কি ফৰক চক কিনিনে প চাই থাকে মই ফটো দেখাম তোমাক
অঁ বাচ্ছা হৈছে বাচ্ছাৰ দিকিনে তাৰ পিছত না কি হলে কিবা ভাইৰেছে পালে নেকি বাচ্ছ বিলাকো মৰি থাকিলে তাৰপিছত ৰাণীও কিমান দিন হল পিছত মৰি থাকিলে তাৰ মাজতে আৰু এটা কি হয় সেইটোও বহুত ভাল কা তাই অঃ ম
তোমাৰ মাওঁ আছে নেকি ইয়াতে
অঁ
তোমাৰ লগতে নে
কোনে
তোমাৰ মা
নাই মা হৈ আছে অঁ বেলেগ বেলেগ ৰুম
অঁ
হ'ব দিয়া ৰাখো অ
অ অ হ'ব
উম
উম